তা
হয় হয় হয় শুনিছো কি কি কৰি আছে মই এনেই আছোঁ ৰ'ব
এনেই আছিলো এতিয়া আৰু অ', কি কৰিম আৰু ইমান গৰম পৰিছে বাহিৰত।
তাকে আজি আহ, আজি ভালে লাগা নাই গা চা কিবা বে বেয়া লাগি আছে।
উম, তাকে তুমিতো কলেজো যোৱা নাই চাগে? ক'তো ওলাই যাবই নোৱাৰা? গৰম পৰিছে, বাকি ভাত পানী খালা?
ভাত পানী খোৱা নাই ৰ'ব অলপ দেৰিকে খাম, দুটা তিনিটামান বাজে খোৱাতে। দু তিনিটা নহয়, দুটামান বাজে।
অ, বাকী ঘৰত তোমাৰ ভালনে চবৰে?
ভাল ভাল, মই ইয়াতে অকলে থাক থাক থাকোঁ ৰ'ব কলেজত পঢ়ো ন'।
কোৱাচোন, মই তোমাৰ লগত মানে কথা পাতিম বুলি ভাবি ছোঁ, সেইকাৰণে তোমাক ফোনটো কৰিলো এটা মানে, সেই শিক্ষা মানে আমাৰ জীৱনত কিমান মানে অ, লাভ কৰিছে ন' মই তাকেই ভাবি আছিলো শিক্ষা ন নহলে আজি আমি কিমান পিছপৰি থাকিলো হয়, আজি তোমাৰ, হয়। মানে মই এই অলপ আগত, মানে তোমাৰ মোবাইলত এটা ভিডিঅ' চালো আদিবাসী এ, ফেমিলি এঘৰ মানে একো তোমাৰ চৰ কাৰৰ সুবিধাৰ বিষয়ে একোৱে নাজানে কাৰণ তেওঁলোকৰ শিক্ষা নাই।
শিক্ষাই নাছিল ন' তেওঁলোকৰ দিনত শি শিক্ষাই নাছিল।
অ', আৰু তেওঁলোকৰ ল'ৰা ছোৱালী যি এতিয়াও মানে সৰু আছে তেওঁলোক ল'ৰা ছোৱালী যি শিক্ষা দিব লাগে, সেই কথা তেওঁলোকে নাজানেই, যে শিক্ষাই যে এটা মানুহৰ জীৱনত যে কিমান মানে ডাঙৰ বস্তু, মানে, শিক্ষ শিক্ষাই মানুহৰ কাৰণ মানুহৰ মানে পৰিচয় বুলি ক'ব পাৰি আৰু হয় নাই?
হয়, হয়, হয়, ঠিকেই কৈছে বাৰু আপুনি আহ কাৰণ চাওক আজিকালি শিক্ষা কেৱল পঢ়াশুনা কৰি যে শিক্ষা ল'ব এইটো কথা নহয় চব ক আহ আপুনি আহ মানে আপোনাৰ চাই ডাঙৰ বয়সত বয়সত ডাঙৰ মান মানুহৰ পৰাও মানে শিক্ষা ল'ব পাৰি, কিছুমান ভাল কথা শিক শিকিব পাৰে খালী বুকৰ কিতাপৰ পৰাই যে পঢ়া শুনা কৰি শিক্ষা লাভ কৰিব এইটো কথাও নহয়। আপোনাতকে বয়সিস্থ মানুহৰ পৰাও ল'ব পাৰে।
কিতাপ এখনে তোমাক, কিতাপ এখনে তোমাক ভাল মানুহ হবলৈ শিক কাই হা, কিতাপ এখনৰ পৰা তুমি বহুত কথা জানিব পাৰা, যেনেকে ধৰা ইতিহাসত কি ঘটনা ঘটিছিল কি ঘটনা ঘটা নাই, বা ৰজা মহাৰাজাৰ বিষয়ে, বা তোমাৰ মানে এ এখন এখন ৰাই
আমি কি কিতাপ এখনৰ পৰা আমি জন্ম নোহোৱাৰ কথা জানো।
হয়, কিন্তু, অ, কিন্তু তোমাক জীৱনত তোমাৰ, জন্ম হোৱাৰ পৰা তোমাক কিন্তু আহ আৰু সেই শিক্ষা দিছিলে একমাত্ৰ তোমাৰ মা আৰু দেউতাই। তুমি মা দেউতাৰ পৰা যিটো শিক শিক্ষা পাইছা, হয় মা দেউতাৰ পৰা যিটো শিক্ষা পাইছা সেই শিক্ষা তুমি কিতাপতো নোপোৱা। কিতাপে তোমাক শিক্ষা আক কিতাপে তোমাক শিক্ষা দিয়ে, জ্ঞান জ্ঞান মানে তোমাক বেছি দিয়ে।
জ্ঞান দিয়ে, কিচা, কিতাপৰ পৰা আপুনি মানে, এনে কিছুমান নাজানা বস্তু জানিব পাৰে আৰু, ঘৰত মানে সৰুতে কাৰ লগত কেনেকুৱা কথা ক ক'ব লাগে কেনেকে বহিব লাগে? কেনেকুৱা খু আ কেনেকে মানে খোজকাঢ়িব লাগে এইবিলাক মা আচাৰ ব্যৱহাৰবোৰ মা দেউতাৰ পৰা শিকা যায় ন'?
আৰু তুমি তোমাৰ সমাজখনৰ পৰাও এটা শিক্ষা পোৱা। যে সমাজ সমাজ সমাজখন কেনেকুৱা হয় কি হয় সমাজখন যদি বেয়া হয় তুমি বেয়া কথা শিকিবা সমাজখন যদি ভাল হয় তুমি ভাল কথা শিকিবা। হয় নাই, বা তোমাৰ বন্ধুবৰ্গ তোমাৰ যদি বন্ধুবৰ্গ ভাল হয় তুমি সিহঁতৰ পৰা, ভাল কথাখিনি শিকিবা। ভাল ভাল বস্তু জানিবা কিন্তু তোমাৰ যদি বন্ধু বৰ্গ যদি বেয়া তোমাক সদায় বেয়া কথা শিকাব। সেইকাৰণে তোমাৰ হয়। শিক্ষাটো তোমাৰ অ অকল যে কিতাপতে পাবা বা অকল যে স্কুলতে পঢ়ি পেলাই তুমি বিদালয়তে পঢ়ি পাই যে তুমি শিক্ষাগ্ৰহন তেনেকুৱা কথা
হয় হয় হয় হয় ঠিকেছে কিন্তু মই ভাব- টো যে মানে আগৰ আহ আগৰ যামান মানে পুৰণি যামানা মানুহ উ মানুহতকে মানে আজিকালি মানুহৰ জ্ঞানটো কম অ তেওঁলোকৰ জ্ঞান যথেষ্ট বেছি কাৰণ তেওঁলোকে কিতাপ পঢ়িছিল ন অন- ঘৰত আৰু আজিকালি মানুহবোৰ মোবাইলতে থাক- কে বেছি চ' জ্ঞান ইমান অৰ্জন কৰিব নোৱাৰে।
আচ্ছা তুমি এটা কথা কোৱাচোন শিক্ষা আৰু জীৱনৰ মাজত সম্পৰ্ক কিবা আছেনে?
শিক্ষা আৰু জীৱনৰ মাজত সম্পৰ্ক মানে তুমি যদি ভাল এটা মানে মই যদি ভাল এটা শি- য়া শিক্ষা মানে জ্ঞান অৰ্জন কৰো ত মোৰ জীৱনটোও ভালে চলিব। বাম- মানে যদি মই ভাল শিক্ষা অৰ্জন কৰি কাৰণে ভাল পথত যাওঁ।
চ মোৰ লাইফটোও ভালে চলিব যদি মই বেয়া পথত বেয়া শিক্ষা অৰ্জন কৰি কাৰনে বেয়া বা বেয়া সংগী লৈ কেনে যদি মানে বেয়া জ্ঞানবোৰ লৈ কেনে যদি বেয়া কামত যাওঁ চ' মোৰ জীৱন ধ্বংস হৈ যাব।
উম সেই তাকে ঠিকে ঠিকে কৈছা তুমি মানে জীৱনত আগবাঢ়িবলৈ কিন্তু শিক্ষা অতি প্ৰয়োজনীয় হয় কিন্তু গম পাইছানে? শিক্ষা থাকিলে মানুহে নিজৰ লক্ষ্য মানে লক্ষ্য তোমাৰ ল- খ মানে তোমাৰ উপনীত হব পাৰে ধৰা তোমাৰ নিজ- নিজৰ মানে পথ বাচি ল'ব পাৰে যে মই ভৱিষ্যতলৈ কিবা এ হব বিৰিছো তাৰ কাৰণে এবিৱেছ তোমাৰ মানে শিক্ষ- শিক্ষাটো থাকিবই লাগিব।
হয় হয় আৰু শিক্ষা মানে ভালো থাকে বেয়াও থাকে।
বেয়াও থাকে অ সেইটো ঠিক কৈছ-
তাৰে পৰা আপুনি জানিব লাগিব। যে আপুনি বা মই জানিব লাগিব যে কোনটো শিক্ষা লোৱাটো আমি ভাল হব। কোনটো শিক্ষা আমাৰ কাৰণে ভাল ভ ভাল শিক্ষ- শিক্ষা যদি আহ ভাল শিক্ষা পদত যদি যাই থাকো চ জীৱনতটো কেতিয়াও পিছপৰি থাকোঁ মই জানাত আৰু যদি তুমি বেয়া মই যদি মই বা আপুনি যদি বেয়া শিকা লৈ কিবা বেয়া কাম আগবাঢ়ি যাই থাকো একদিন হ'লেও ফলটো পামেই বেয়া কামৰ
তাকে এতিয়া মই তোমাক এইটোৱে ক কলো যে মই এই মাত্ৰ আদিবাসী পৰিয়াল টো চালো ইমান দুখীয়া ইমান দৰিদ্ৰ শিক্ষা নথকাৰ বাবে আজি তেওঁ একো কোনো ধৰণৰ একো চৰকাৰী সাহায্য তেওঁলোকে মানে নাজানে হয় কিন্তু আজি তুমি বা মই আমিতো চৰকাৰী সাহায্য ঠিকে লাভ কৰিম কাৰণ আমি শিক্ষা আমাৰ শিক্ষা আছে হয় নাই। আমি আমাৰ শিক্ষা আছে। তেনে আমি শিক্ষাই তোমাক আত্মবিশ্বাস বঢ়াই ত তুমি নিজৰ মানে আত্মবিশ্বাস, মানে এ উম মানে তোমাৰ থাকিলে ত তুমি যিকোনো কামত তুমি আগবাঢ়িব
হয় হয় আপুনি আপুনি ঠিকে কথা কৈছে কিন্তু আৰু এটা কথা আত্মবিশ্বাস মেইন তুমি যে কামটো কৰিবা যে আন মানুহে তোমাক বেলেগ কে মানে ঠাট্টা কৰি কথা এটাকে তই এইটো কাম কৰিব নোৱাৰিবি তোৰ দ্বাৰাই নহব।
মানে এইটো কথা শুনি আমি পিছ পৰি যাব নালাগে। আমি যোনটো কাম কৰিম টো মানে মনত থান ল'ব লাগে নাই মইটো কৰিব পাৰিম বেলেগে যি কক কওক মই কৰি দেখাই দেখুৱামেই, সেই আত্মবিশ্বাসটো থাকিব লাগে মানে।
মোৰ মতে শিক্ষা মানে মানুহক বহুত মানে বহুত ক্ষেত্ৰত শিক্ষাই বহুত সহায় কৰিছে আজি হয় শিক্ষা থকাৰ ফলত আজি কিছুমান চাবা অ মানে দুখীয়া দুখীয়া ঘৰৰ ল'ৰা ছোৱালী বিলাকে শিক্ষা থকাৰ কাৰণে ভাল ভাল তোমাৰ পৰীক্ষাত অ পৰীক্ষাত ভাল ৰিজাল্ট কৰি ভাল ভাল চা- চাকৰি পাইছে কিছুমানে তোমাৰ দেশ বিদেশতো থাকে তাৰ পৰা মাক দেউতাক হতক টকা পইচা পঠিয়াই আছে আজিটো ভাল শিক্ষাত থকাৰ কাৰণেহে আৰু আৰু শিক্ষা মানে তোমাৰ অকল যে পঢ়া শুনাৰ ক্ষেত্ৰত নহয় সেইটো আমি কৈছো বাৰু আগতে মাক দেউতাকৰ ফালৰ পৰা যিটো বা সমাজখনৰ ফালৰ পৰা যিটো ব্যৱহাৰ আচাৰ ব্যয়ৱহাৰ তাৰ শিক্ষা এটাও থাকিব লাগিব- মানুহৰ লগত ভাল ব্যৱহাৰ কৰিলে ভাল হেৰি সেই শিক্ষা খিনি থাকিব লাগিব
হয় মানুহ এটাক যদি তুমি বেয়াকে কোৱা বা সন্মান দিব নাজানা তই ত মানুহ তটো কি বুলি ভাব এ
সেইটোও এটা শিক্ষাই হয়। ন সেইটোও এটা শিক্ষা হয় অ সেইটো সেইটো তোমাক মাক দেউতাকে শিকোৱা শিক্ষা সেইটো মাক দেউতাক শিকোৱা এটা বেয়া শিক্ষা কিছুমান আছে মাক দেউতাকে চাবা যতে ততে কাজিয়া লাগি ফুৰে যাৰে তাৰে লগত কাজিয়া লাগি সেই মাক দেউতাকৰ পৰা লৰা ল'ৰা ছোৱালী সেইখিনি শিক্ষাই পাব যে ইয়াৰ লগত কাজিয়া কৰিব লাগিব। তাৰ লগত কাজিয়া কৰিব লাগিব সেনেকে জিকি থাকিব লাগিব।
কাৰণ সৰুতে ল'ৰা মান ল'ৰা বা ছোৱালী মানে বাচ্ছাবোৰৰ মানে ব্ৰেইনটো মানে যোনফালে লৈ যাব আপুনি এইফালেই যাব।
উম কিন্তু এ কিন্তু এজনী এ এজনী বা এটা যদি ভাল ল'ৰা মানে তোমাৰ দেখিছা যে খুব ব্যৱহাৰ পাতি বিৰাট ভাল নম্ৰ ভদ্ৰ সেইখন ঘৰৰ মানুহৰ শিক্ষাৰ পৰাই সেই ল'ৰা ছোৱালীটো সেইখিনি শি শিক্ষা পাইছে।
হয় হয় কিন্তু মই দেখা পাইছো আজিকালি দুখীয়া ঘৰৰ মানে ল'ৰা ছোৱালী বোৰে ভাল শিক্ষা অৰ্জন কৰে মানে। তেওঁলোকে কাৰ বুজ- বুজি পায় ন কষ্টতো মাক
তাকে তাকে কিন্তু উ মানে মই মানে বহুত দেখিছো আৰু গাঁও অঞ্চলত শিক্ষা মানে বহুত কম।
আজিও পিছ পৰি আছে হয় হয় আজিও পিছ পৰি আছে বহুত। আৰু আপোনাৰ শিক্ষ- শিক্ষাৰ আজিকালি আ মানে চৰকাৰৰ ফলত মানে নিবনুৱা মানে সেইবিলাক মানুহ মানে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী তেওঁলোকেও মানে সুবিধা লাভ কৰিছে মানে পঢ়িব পাৰে মা- মানে আজিকালি যেনে বাবু আঁচনি মইনা আঁচনি দিছে ন।
উম উম আহ
সেই আঁচনিবোৰৰ ফলত মানে যথেষ্ট সহায় হৈছে বুলি মই ভাবো শিক্ষাৰ ক্ষেত্ৰত
তাকে তাকে বহুত সহায় হৈছে বহুত। আৰু হয়তো মানে আহ তোমাৰ কিছুমান যে তোমাক স্কুটি দিয়ে। চৰকাৰে স্কুটি দিছে বা- অ অ এ এ মানে এজনী ছোৱালীৰ কথা কৈছো ধৰা তাই হয়তো পঢ়াত ইমান মন নাই। কিন্তু সেই স্কুটিখন পাবলৈ মানে পঢ়া শুনা কৰি কিন্তু যিয়ে নহওঁক চৰকাৰে যিটো কৰিছে- তাৰ ফলত তাই শিক্ষা বাঢ়িছে ন। তাই স্কুটিখনৰ কাৰ স্কুটি খন পাবলৈ কাৰণে যিখিনি পঢ়িছে, সেই পঢ়াৰ পৰা- তাই শিক্ষা পাইছে তাৰ পৰা তাই হয়তো পাছলে ভাল এটা মানে হেৰি পাব।
তাৰ পৰা কলেজ খনৰো নাম ভাল হ'ল মাক দেউতাক- পৰা নাম ভাল হ'ল। চ' তাৰোপৰি তাই নিজে নিজে এখন স্কুটিও পালে।
হয়। আৰু কিছুমান দুখীয়া ঘৰৰ চাবা ল'ৰা -ছোৱালী পঢ়াৰ মানে টকা পইছাৰ খুব নাটনি, খুব হেৰী তাহাঁত মানে পঢ়া পঢ়া শুনাত কিন্তু বহুত মানে ভাল। তেনেকুৱা তেনেকুৱা দুখীয়া ল'ৰা ছোৱালী বিলাকেও মানে তোমাৰ ধৰা চৰকাৰৰ তুমি যিটো ক'লা চৰকাৰৰ
হয় হয় হয়। আজিকালি পঢ়িব পাৰে আজিকালি পঢ়িব পাৰে মানে এইখন চৰকাৰৰ উম অহাৰ পিছৰ পৰা মানে সুবিধা বহুত লাভ কৰিছে মানে দুখীয়া ঘৰৰ ল'ৰা - ছো
উম অঁ মানে চৰকাৰেও শিক্ষাক বহুত গুৰুত্ব দিছে। মানুহ যে শিক্ষিত হ'ব লাগে। গে। মানুহ মানে উঠি অহা নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবোৰ যিবোৰ দুখীয়া হওঁক
প্ৰতিটো প্ৰতিটো মানুহে যে শিক শিক্ষিত হ'ব বা লাগে এইটো চৰকাৰে মানে গুৰুত্ব দিছে। এই মই ভাবো চৰকাৰে এইটো বহুত ভাল পদক্ষেপ লৈছে। আ আগন্তক দিনত যাতে এনে এনেকুৱা আঁচনি আনে মই তাকে কামনা কৰোঁ।
তাকে তাকে। ভাল লাগিছে তোমাৰ লগত কথাখিনি পাতি মানে সঁচাই শিক্ষা যে মানুহৰ জীৱনত কিমান গুৰুত্বপুৰ্ণ আজি তুমি মই সেইদিনাখন মানে মানুহ এজনক লগ পাইছিলো বেংকত মানুহজনে শিক্ষিত নহয় কাৰণে মোক আজি বেংকৰ গোটেইখিনি লিখিব দিছে। আৰু সু মোক সুধি আছে। হয়টো তেখেতে মনত এইটো ভাৱ ভাৱ আনিছে আজি লিখা পঢ়া নথকাৰ কাৰণে মই অঁ মোৰ শিক্ষা নথকাৰ কাৰণে আজি আজি মই বেলেগক সুধি থাকিব লগীয়া হৈছে। ত' তুমি নিজে ভাবা শিক্ষা থাকি থাকিলে তোমাৰ বেলেগৰ আগত তুমি তল পৰিব নালাগে, কাৰ কাৰোকে তুমি একো
আৰু তোমাৰ ভাল পৰিচয় চাপজ আপুনি যদি মানুহ এটা হেল্প- খুজিছে আপোনাৰ পৰা যদি হেল্পটো কৰে, সে আপুনাৰ শিক্ষা কৰি লাভ হৈছে মানে জ্ঞান অৰ্জন কৰি লাভ হৈছে। আপুনি যদি হেল্পটো নকৰে ত আপুনি পঢ়া শুনা কৰি লাভ নাই।
ঠিক কৈছা এইটো কথা।
ঠিকে, ঠিক আছে ব বাইদেউ ৰাখিছোঁ হা। ভাল লাগিল আপোনাৰ লগত কথা পাতি অহ, অহ অহ।